অহ
অহ
কি কৰিছ শুনিছো
অহ এয়া ভাতকেইটা বনাই মেলি ফেনৰ তলত বহিছো অকমান
অহ আজি গম মই বেছি পাইছো
গম বেছি উ
এই পিছফালৰ চোতালত বহি আছো আও
অহ
উম
ভাত
যোৱা ভাত দেৰি হব ভাত দে খাব নোৱাৰি নহয় গৰমত আবেলি ৰুটি পিঠা দুটামান খাইছিলো আজি ৰুমত সোমাবলৈ দিগদাৰ বাহিৰত অকমান যেন তেন মিদু মিদু বতাহ এটা আহি আছে আও
অ অহ আমাৰ ইয়াতো বৰ গৰম গোনাইছে মানুহ থাকিবও নোৱাৰা হৈছে গৰমত
লৰা পোনাটো কি কৰিছে
এয়া আছে খেলি আছে ভিতৰতে ফেনত তলত কি কৰিবমিক পোৱা নাই
উম তাকে এনেকুৱাতে অকমান আঁতৰলে দাৰ্জিলিং মিজো এনেকুৱা যাব লাগে
এনেকোৱা গৰমতে যাব লাগিছিলে
উম গৰমৰ দিনকেইটা তাত অতিবাহিত কৰি আহিব লাগিছিলে এতিয়া আকৌ আমি যাম বুলি ভাবিলো। আমি গেংটো অকলে টিকেট কৰি থৈছো। আকৌ লোৱাহঁতক লৈ যাম যে। এ ফালে ভাল ঠাণ্ডা জেগা না লা উপলে উঠিলে চেচা জেগা হব।
অ যাব লাগে গৈ বন্ধতে গৈ মেলি আহিলেহে পিছত আকৌ
এতিয়া আমাৰ যোৱালে, যোৱাললে দিন, দিন হ'বগৈ একৈশ বাইশ তাৰিখ পাবগৈ।
অ হ'ব গলেই হ'ল মুঠতে বন্ধত।
খেতি পথাৰ আছে যে তাৰ সেইফালে এইফালে গৈ আমি
অ আম
হেৰি এখন লৈ ইন'ভা এখন লৈ লাহেকে তালৈ গুচি যাম গেংটকত। এম জি মাৰ্টত সোমাই তাতে থাকিম তাতে সিফাল সিফাল কৰি। নাথুলা যাম ছিকিম নাথুলা এইবিলাক ঘূৰিম।
উ হা যাব লাগে এতিয়া।
গুৱাহাটীত তাৰপৰা ফ্লাইটত গুচি আহি গুৱাহাটীত পৰিমহি উৰাজাহাজত আহি তাৰপৰা আকৌ আমি মিজোৰাম যাম। মিজোৰাম ট্ৰেইনত চাৰে দশটা বজাত ট্ৰেইন আছে সেইদিনা তাৰপা ঘূৰি আহি গুৱাহাটী পাম। এসপ্তাহ হ'ব আ চো মিলাম।
যাব, যাব, যাব লাগে এতিয়া।
গুৱাহাটীত এদিন কাম আছে কাম কৰি পেলাই লাহেকৈ আহিম। মানে আঠাইশ তাক মানে পামেই মানে। বিশ তাৰিখে যাম আঠাইছ তাৰিখে পাম।
অ ভালেই যাব লাগে।
নহ'বা স্কুল দেফলে ত্ৰিশ তাৰিখ মান হ'ব। অহা টিকট পোৱা নাই এতিয়ালৈকে।
হ ওলাই মেলি যাব লাগে ঘৰতেনো কিমান সোমাই থাকিব। বুলে।
স্কুলৰ গম বন্ধ দিনকেইটা তকৌ গম বন্ধ বুলিয়ে যায় আৰু ই স্কুলৰ দিনকেইটা স্কুল বুলিয়ে যায়।
বাহিৰৰ পৰিবেশ বিলাক অকমান উপভোগ কৰিব লাগে প্ৰাকৃতিক পৰিৱেশবোৰ সফলে। বোলে ধুনীয়া প্ৰাকৃতিক পৰিৱেশ বিলাক ধুনীয়া।
দাৰ্জিলিং গলো যোৱাবাৰ, যোৱাবাৰ দাৰ্জিলিং গৈছিলো। ভাল জেগা দাৰ্জিলিংটো বৰ ধুনীয়া জেগা।
অ ভাল ভাল মই দেখি এনেই মোবাইলত দেখাাহে বাৰু ফটো হেৰিয়ত। যোৱা নাই কিন্তু ভাল বুলি শুনিছোঁ আৰু। ধুনীয়া ঠাই এ পৰিৱেশ, ধুনীয়া।
উ
সয়া যাব মেলিব লাগে অলপ এনেুৱাতে।
অ বন্ধৱ।
আমাৰ তেনেকে ইমান হেৰি হোৱা নাই বাৰু। এই ওলালে যাম আৰু তেনেকৈ যাবলৈ হ'লে।
ন বোলে।
উম।
কিনি যাম বুলি ভাবিছ আহ কোনফালে গছ।
গ'লে তেনেকে যাম আৰু সেইটো চাইডে যোৱা কথা আছে আমিজোৰাম চিজোৰাম ফালে কৈ থকা হৈছে। তেতিয়ালৈকে ঠিক কৰা নাই আলোচনা। কোৱা হৈছে টিকট চিকট কটা নাই বাৰু।
উ আমাৰ আকৌ লোৱা নমানে যে। লোৱাই নামানে যে টিকেট চিকেট কৰি আজৰি।
উম। তাকে গলে ভাল যাব লাগে। তাকেহে সেইয়া ঠাণ্ডা জেগা হলে যাম আৰু উম।
তেলেংগনা, গৰমালে সেইবিলাকত যাব লাগিব। এইবিলাক জেগা ভাল চেঁচা জেগা।
তাৰ জেগা ভাল ন।
হ জিৰো চিৰ সকলো এইবিলাকো ভাল।
ভাল, মুঠতে পৰিৱেশটো ধুনীয়া হ'ব লাগে ঠাণ্ডা পৰিৱেশ।
জিৰ', মেচুকা একদম ঠাণ্ডা জাগা। এইবিলাক জেগাত এনেক কটাই আহিব পাৰিলে তিনি চাৰি নিশা। একদম ধুনীয়া লাগিব। গৰমত গৰমো দিছে। এতিয়া এইকেইদিন গৰমেই হ'ব, এতিয়া দেওবাৰলৈকে দেখোন ৰ'দ দেখুৱাই।
হয় ত। গৰমত মানুহবোৰ অৱস্থা বেয়া হৈছে, স্বাস্থ্যবোৰ বেয়া হৈ যায়। আৰু দুৰ্বল দুৰ্বল লাগে।
বেয়া কি কৰিছ?
এই আছে চলি আছে।
ভাত কিহে?
কৰি আছে। ভাত নেমু চে- পি, কঁঠাল গুটি দি দালি বনাইছো, ভাত কেৰেলা আলু ভাজি, তাৰপৰা মাছ অকমান আছে। সেয়াই গৰমত খাবলৈ ববলৈও মন নোযোৱা হৈছে।
অ কি মাছ বা?
সৰু পুঠি এইবোৰ খলিহনা চলিহনা নিচিনা এনেকুৱা সৰু মৰা মাছ, এই থলুৱা আৰু।
উম। এইবোৰ চন্দা তন্দা এইবোৰ ডাঙৰ মাছ খাব নালাগে। থলুৱা মোৱা দৰি কণা। কালি আমাৰ পথাৰত বোলে মৰা দৰি কণা ধেৰ ওলাইছিল। ৰাইজে ধৰিলে। আমাৰ আকৌ যাব নহলে। মই ভৰিটো দুখ পালোঁ যে।
অহ হ।
হাল বাব মানুহ নাই স কানদি আজি পথাৰলৈ যোৱা নাই।
প পৰা ধৰি আছিলে দেখিছো মানুহ বিলাকে।
মৰা মাছ? বহুত মৰা মৰা ধৰি ৰাইজে।
খাব এতিয়া এইকেইদিনতে মাছৰ চিজেন আৰু মাছ ছ দিন পৰিছে।
এতিয়া আমাৰ পুখুৰী এটা আছে, পথাৰত এতিয়া ক'ত ধৰিব পাৰিব।
পানী আছে বা?
পানী আছে, জাল পাতিলে একদম উঠিব। কিন্তু সেই মই এতিয়া যাব নোৱাৰো কেইদিনমান।
হ'ব পিছে পৰা খালেও হ'ব।
শাওণ ভাদত তেতিয়াহ'লে ভৰিটো শুকালে আৰু। কৰিব পৰা হব ৰ'দ দিলে। কালি আকৌ আমি কিনিহে আনিলো পাই।
অঁ।
পথাৰত ওলাইছে যদি যোৱা মান নাই যে, কিনি আনি সখীয়া পুঠি মাছৰ এনেকে জোল বনালে, নাৰ পোৱালি। কচু ওলালে কচু এতিয়া ওলালে আৰু কচু খাব হৈ গল আৱ।
কচুটো আকৌ ভাল হ'লে ভালে বেয়া হ'লে আকৌ
অ পত পহিলে আ তা তাককে আনি খাই চাব লাগে তাৰপিছত খাই থাকিব লাগে।
অ তাকেটো এসাজ আনি খাই চাব লাগে। ভাল হ'লে আনিব লাগে। কচু মাছা চাছ সৈতি ত
কালি মই হাঁহ আ নাইনপুৰলৈ হাতত সোমাওঁ তেহে দেখিছো হাতত ওলাইছে
ওলাব এতিয়া কচু তাৰপৰা এইবিলাক পাচলি কিবা কিবি জিকা তুৰ
কচু আৰু কচু জোল বনাবলৈ টেঙা দিব লাগে। তাত ঢেকীয়া চাৰদিনমান পেলাই মাছ দি দিব লাগে মাছ বেছি ভাজিব নালাগে। আমাৰ এই মৈদিক কংখনৰ মাছ হ'ব লগা।
তাকে ওলাব মাছ এতিয়া বেপাৰীয়ে আনি
আগৰ মাছ নাই আগৰ মাছ নাই বেপাৰীয়ে অনা মাছ আদি কঙৰ মাছ। মাজত বহুত পাৰ্থক্যত ইয়য়া চাৰিটা তাৰ দহটা তন তেল হৈ থাককা গাড়ী আমি ভেতা দিওঁতে ওচৰ ৰৈ থাকো মাছ বলিয়াই দিয়ে পুথি মাছ আমি লৈ আহো তামোল দিলেও মাছ পায় আজিকালি কোনে দিবই ন
উম
আগৰ বেলেগ আছিলে এতিয়াক
আগৰ মাছৰ নিচিনা আজিকালি নাই আজি আগৰ যিমান ওলায় আজিকালি সিমান নোলায়ো বাৰু
এইখননো যিকেইটা পুঠি মাছ আছিলে এইখননো প্ৰতি মাছলৈকে মাছ আৰু এতিয়া মই নাই
উম
তিয়া ডাঙৰ ডাঙৰ চটা চটা পুঠিয়ও উম কোলা একদম মূহটো কোলা হয় থাকে একদম নাতিটো কোলা হয় থাকে আৱ আনি লাহেকে আৱ টেঙা লগত বনাব লাগে আৱ ভাত এগৰা বেছি যায় আৱ
আজিকালি মাছৰ আগৰ নিচিনা না সোৱাদো নাইকিয়া হ'ল মাছবিলাক
নো ক'ত পাব মাছ
খে খেৰীয়া নিচিনা হ'ল আৱ মাছবোৰ ডাঙৰ ডাঙৰ মাছ বিলাকৰহে আজিকালিও মানুহ বিলাকে খাই কিনে উম
আকৌ ডাঙৰ মাছ হ'লো থলুৱা মাছবোৰহে আনিবলৈ বিচাৰোঁ।
সও মাছ খাব লাগে সদায় তেতিয়া বেমাৰো নহয়। সও মাছটো খালে অপকাৰ নকৰে ডাঙৰ মাছবোৰে বেম তেল থকা বেছি মাছ খাব নালাগে
উম, খেতি কিমান আগবাঢ়িলে খেতি
খেতি সে হাল দুচা বাই থোৱা আছে কঠিয়া অলপ ডাঙৰ হৈছে আৱ। এতিয়া কাইলে পখিলে মানুহে হাল, পানী কমিছে এতিয়া
অ কমি যাব এতিয়া আৰু দুদিন যদি বৰষুণ নিদিয়ে পানী পুৰা বাম মাটিবোৰ শুকাই যাব আমাৰ বাম মাটি ৰুৱা এবিঘামান ৰুলে দুবিঘাম, বাকী আৰু তিনি চাৰি বিঘা আছে। দ'ত আছে। দ' দুপুৰা বাম মাটি এ এপুৰা তিনিপুৱা আকৌ এই বাৰি কাষ বিলাক ৰুলেতো দুবিঘা মান আছেই সেইখিনি আমি প্ৰতিবাই নোৰো বান্দ আছে যে
বান্দৰ অ অ বান্দৰে খাই দিয়ে যে
কিবা আকৌ সেতে কৰিম বুলি কৈছে কৱক কালি কোৱা মানুহকেইটাই হাল বাইছে কালি
অ সেইকাৰণে আমাৰো কাইলে পৰখিলে অহা কথা আছে। এতিয়া আহিলে কি হয়?
অঁ অঁ কৰিব আজি আহিম বুলি কৈছো তেতিয়া যেতিয়া আহিব থাকি ল'ব নি
থাকি ল'ব লাগিব আকৌ অহা যোৱা কৰিবলে সদায় দিগদাৰ হ'ব
উম উম উমম ব্যৱস্থা এটা কৰি দিব লাগে আৰু
থকাৰ ব্যৱস্থা কৰি দিব দুটা মানুহ দুটা তিনটা মান আহিব থাকিব থাকিব খাব বনাব বাহিৰতে, সিহঁতে মোক খেতি তাপা ৰুই থাকিব মাটি ৰুৱাৰ কামহে আৰু কঠিয়া তোলাই কঠিয়া তুলিব। অঁ তেনেকে কৰিব মিলাই মিলি, সিহঁতৰ মানুহ বিলাকৰ মিল আছে। ইটোৱে সিটোক কৰি দিয়ে।
খেতি কণ চপাই পেলাব লাগে অ সোনকালে আহাৰ ভিতৰতে ৰুলে ভাল শাওনলে গ'লে বেয়া।
আহাৰতে ৰুব চাগে। অ তৌ
হাঁ আজি কিমান পালেগৈ জানো
কি কৈছা?
আহাৰত
অঁ আহাৰ আজি সোতৰ, ওঠৰ তাৰিখ মান হ'ল সোতৰ ওঠৰ এনেকুৱা হ'ল
পৰীক্ষা আছে আমাৰ কাইলে আকৌ দিয়াই আছে
উম সেয়া কাই এইফালেও মানুহ বিলাকে ৰুইছে আমাৰ এইফালে মানুহ ধেৰ মানুহে ৰুইছে
ৰুব এতিয়া ৰুৱা সময় আৱ এতিয়া নোৰুলে কেতিয়া ৰুব বাম মাটিবোৰ এতিয়া দি দিব লাগে নহ'লে দ বাৰ বেলেগ কথা দ গেলিছে ভাল হৈছে কিন্তু বাম মাটি এতিয়া নিদিলে গ'লা
এতিয়া সেই মানুহবিলাকে ৰুইছে পঢ় থকা শুনিছোঁ আৰু আৰু
অঁ লৰা আজি অশান্তি পাব
গৰমত।
উম
সেইটোৱয়ে এ এইটো খেলি আছে
হুম হুম
গৰমত শুবনো কেনেকৈ শুবই নাই
ক'ত হ'ব পাৰো এই বাহিৰতে ইমান গৰম ভিতৰত বিলাকতো আৰু গৰম মই বাহিৰৰ চোতালৈ বহি থাকো গোটই ভুকুকে ধৰি আছে ভিতৰলে ফেন চলি লাভ নাই নে এইটো কৰ্মত
উম উম পকাতে পৰি আছো আৰু বাহিৰলৈ গলেও লৰাটো জ্বলে তলে গুচি যায়।
উম নাই কিছুমান মানুহ প্ৰায় পৰি থাকিব আমি ন আমি বাহিৰতে পৰি থাকিব পাৰে কিছুমানে আকৌ পৰি থাকিব পাৰে
এ কৰি আছো
মই নখদ দুখ পালো যে সেইকাৰণে বাহিৰতে বহি আছো
আঁহ অঁ বেজি চেজি লৈ আচে নহ
ল'লোঁ কালি বেজি ল'লোঁ এতিয়া নিয়ক্সিন পাউদাৰটো দিছোঁ
উম ভাল হ'ব লাহে লাহে তেল পুৰি দিব লাগে আৰু তেতিয়া শু